অ শুনি ছানে? অঁ। কি কৰিছা?
আছো ৰবা, এই মই ভিডিঅ' এটা বনাব বনাম বুলি ভাবিছো ৰবা। এটা তাৰ মানে মোৰ সেই আহিছে কলাব ব্ৰেছন। মোৰ এটা কলা প্ৰেছৰৰ কাৰণে আহিছে তাৰমানে। সিটো বনাব লাগে তোমাৰ, ফ্লেট ফ্লেট বিলাক যে আছে?
হয়, হয়।
কি আছিল।
অ অ অ, কিহৰ কাৰণে বনাইছে কিহৰ ওপ বিষয়ৰ ওপৰত বনাইছা।
বনোৱা নাই ৰ'বা বনাব লাগিব দুয়োটাই মোৰ তাতে আহিছে সেই দুটা মানে তোমাৰ। এ ইয়াৰ আহিছে মই মনে হেৰি কৰিব লাগে তোমাৰ। এ ফ্লেট অ ফ্লেট ঢিঢি ঢুঢু। ফ্লেট, ফ্লেট, ফ্লেট তেওঁলোকৰ ফ্লেট আছে ত ফ্লেটটো। পঢ়াত মই অলপ কৰি দিব লাগে যাতকে মানে মই এডভাৰটাইজ কৰি দিব লাগে তেখেতলোকৰ। বুজিছা ত' সেইটো মই এখন ফটো ফটো দিব লাগিব নহলে মই ফটো আৰু মই ষ্টৰি দিব লাগিব তেওঁলোকৰ নটা ষ্টৰি দিব লাগিব। ত তাৰে বিনিময়ত মোক কিবা এটা দিব।
তুমি মানে ফেট ফ্লেট চলৈ যাব লাগিব নি।
নাই বাৰু নিউ অলপ সদো দিব আৰু অলপ ফিৰিও দিবা আৰু
উফহ্ উম, উম, উম, হেৰিও বনাব দিছে আৰু
ৰিল নহয়, তুমি ৰিলো দিব পাৰা তুমি ফটো দিব পাৰা তুমি যিটোত কমফৰটেৱল হয়। তোমাৰ বাবে যিটো সুবিধাজনক যাব নালাগে ন। ঘৰৰ পৰা এশ ফটো দিলেই হ'ব ভাল নহ'ব। সেনেকুৱা হয়, হি হি হি হি উম উ উ উ।
উপাৰ্জন কৰিব পাৰিনে ভাল।
অ পাৰিম পাৰিম মোক উপাৰ্জননৰ এটা কৰিব পাৰিম ৰবা দিছে ভাল লাগিছে সেইটো। সেইটো কাৰণে মই তাকে অলপ চাই আছিলো সেইটোৰটোৱে কৰি মই মানে ভাবিছো এতিয়া মানে এই এইটো ওলাই নছ অলপ সনে হা হা হা। তোমাৰ চিৰিয়াচ কে লও আৰু মানে বুজিছা ভাল নাই নহ এইটো। তুমিও ল'ব পৰা ডি আই ডিটো দেই।
নিজকে তুমি উপস্থাপন কৰিব জানিব লাগিব কথাখিনি মানে ধুনীয়াকৈ।
মই কৰিম কৰিম কৰিম কাৰণ কালি মই যিটোৱ তাৰ ভিডিঅ' বনাও বুলি কৈছিলো তোমাৰ গম পাইছে যে ছালৰ যত্নৰ এটা। এ তোমাৰ ৰ'দৰ পোহৰত যে। ক্ৰীমটো সানে সেই ক্ৰীমটো মই মানে নপোৱা এটা মানে কৰিছিলো। ত তুমি প্ৰতিবেদনৰ আগত দিছিলো।
অ'হ।
তুমি চোৱা নাই নেকি?
অ দেখিলো দেখিলো মানে মানে কেনেকুৱা মানে কোনোবা জান জনাইছে নে নাই? সকলোৱে কৈছে নে ভাল হোৱা বুলি?
অ কৈছে কৈছে, মই বহুতৰ পৰা এইটো ৰিভিউ পাইছো বহুতে কৈছে শুনো। মানে তই বনাব জানিছ, তই মানে অ পাৰিছ মানে পুৰা প্ৰফেচনেল হৈছে আৰু মানে ভালকে কৰিছ। ৱাটাৰ ফ্ল'ও ভাল আছে। দৌৰ, তৰা ভালে হৈছে আৰু গোটেইখিনি ভালে হৈছে আৰু পাৰি
ভালৰে ভাল লাগে আৰু মানে তুমি ইহ্ ইহ্। নিজৰ মানে এইটো সা মানে সাহসটো থাকিব লাগিব আৰু ইমান লাজ কৰিব নোৱাৰা ধুনীয়াকৈ কথাখিনি কব, ক
একদম একদম মই একদম লাষ্ট। তয় কৰ দে মই মানে ভাবি আছিলো যে বস্তুত এটা কথা কি জানানে? যেতিয়াই তুমি কামটো ন কৰা ন, সেই তেতিয়ালৈকে তোমাৰ বহুত বেছি চিন্তা কৰা যায় মানে অভাৰ থিংক বুলি যে কয়, সেই অভাৰ থিংটো হৈ থাকে, এ মই নোৱাৰো ৰো আৰু একদম নেতিবাচক চেকিংটো মই যেতিয়া সেইটো কৰিলো।
উম উ উ, যেতিয়া কৰিবা আহ্ তেতিয়া মানে অ অ অ অ আৰু মানে ভয়টো নাইকিয়া হৈ যায় মানে মানে সহজ খৰচ লাগে, এইটো পাৰি আছ মই এনেই ভয় কৰি আছিলো। সেনেকুৱা লাগে
উম উম, তুমি সেই কৰিব পাৰা দেখোন তুমি কেকৰ ভিডিঅ' দিবাচোন? কেক বনোৱা ভিডিঅ ষ্টেপ বাই ষ্টেপ দিবা? ময়ো চাম।
হ'ব হ'ব দিম বাৰু, মই মানে এই মোৰ অলপ বস্তু আনিব আছে ৰ'বা অলপ বজাৰ কৰিব লাগে। বজাৰখিনি কৰি লও, ভিডিঅ' বনাবলৈ কিছুমান সামগ্ৰীও লাগে নহয়, ডাঙৰ ষ্টেন লা গে ৰবা, তেনেকোৱা আনি লব লাগিব ৰবা
ষ্টেন এটা অৰ্ডাৰ কৰিছো ৰবা নহ'লে আৰু বেলেগৰ পৰা খুজি আনি থাকিব ভাল নালাগে নহয়। যিমান যি মানে আৰু এইবিলাক বস্তু আৰু কোনে দিব ইচ্ছা কৰে ন?
নালাগে নিজৰ থাকিলে ভাল আৰু ন? বেলেগৰ পৰা কালনো খুজিবা।
তাকেইটো আৰু নিজৰ থাকাৰ পিছত আৰু
নিজৰ মানে থাকা মানে কি তুমি এতিয়া য'তেই ইচ্ছা লৈ যাব পাৰা ন, যি ইচ্ছা যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিলা। বেয়া হলেও একো চিন্তা নাই, কোনেও কব নোৱাৰে কিন্তু বেলেগৰ এনে চিন্তা হৈ থাকে ন? কিবা হ'ব বুলি আৰু।
সেইটোৱে আৰু সেইটো আৰু যেতিয়া লাগে, সেইয়াতে তে আৰু চব কাম কৰিব লাগে গম পাইছানে গতিকে ফিল্ডখনত তুমি নামা নমাটো মানে খুব দৰকাৰ।
উম আৰু যদি আৰু উম সেইটো বস্তু তোমাক লাগিয়ে থাকিব ব্যৱহাৰ হৈয়ে থাকি থাকিব ন, সেইকাৰণে নিজৰ মানে লাগে আৰু নিজস্ব হলে ভাল আৰু সকলোবোৰ।
আৰু বৈ পালি কি আৰে বেলেগৰ বস্তু খুজিব বৰ বেয়া পাওঁ, লাগিলে মই মোৰ নকৰোঁৱে নকা হয় মই নি পিন্ধো লাগা হয় মই নাখাও কিন্তু মই বেলেগৰ পৰাই এই বস্তুটো কৰি পিনে খুজি কৰি পিনে। বহুতে বেছি বেয়া বাৰ বহুতেই উম।
হয়।
অহ সেইটোৱে আৰু। লাইক কিছুমান ছোৱালী আছে নহয় খাব নাপায় পিন্ধিব নাপায়। কি তাৱ দিব মানে বেলেগৰ পৰা খুজি খুজি পিনে খ‍ং
এও
উঠি‌ যায় সেইবিলাক ছোৱালী কাৰণে মানে
আছে আছে এনেকুৱা।
অ গুৱাহাটীত পঢ়িব যাম বুলি কয় গাঁৱৰ পৰা যাব তাৰপিছত কি লেবেজ চাবা সেইবিলাক ছোৱালী, একোটা একোটাৰ হাততে একেবাৰে বাপৰে বাপ কি দামি দামি কাপোৰ চি ধেমি ধেমি একদম হোট টেলত যাব নহয়, আমি কিন্তু এইবিলাকত যাবই নোৱাৰো।
উম আৰু মানে কি তুমি এটা কথা জানা নাই? আমাৰ মানে গুৱাহাটীৰ যি খিনি মানে লোকেল মানুহ ন সেইখিনি বেছি সেনেকুৱা নকৰে। যোনবোৰ মানে গাঁৱৰ ভিতৰৰ পৰা আহে ন তেওঁলোকে মানে নেদেখা বস্তু দেখা পায় নে একদম মানে বলিয়া হৈ যায় মানে ইহঁতে। কোৱা আৰু
এই গুৱাহাটীৰ ছোৱালী বিলাকো কম নহয় দিয়া মই পাইছো নহয় গুৱালি ছোৱালী গুৱাহাটীৰ ছোৱালী বিলাকো বাপৰে বাপ মই কিন্তু আৰু বেলেগ ঘৰৰ একদম একেবাৰে। আৰু আমাৰ গাঁৱৰ পৰা যিকেইটা পঢ়িব যায় বাপৰে বাপ সেইকেইটা বাপৰে বহুত পঢ়ি থাকো বহুত পঢ়ি এনেকুৱা আৰু মানে ইমান বেয়া টাইমত লিপ্ত হৈ যায় ন গুৱাহা টী গৈ গৈ গৈ এ গুৱাহাটীখন মানে বেয়া কৰি পেলাইছে জানা? শুনি আছা নে? শুনি আছা নে তুমি?